হেল্ল? ' অঁ কি কৰি আছা?
এ ভাত খাই মাত্ৰ বহিছো ফেনৰ তলত অলপমান। উ উম, তুমি কি কৰি আছা?
মইও এয়াত বহি আছো, ফেন চলাই।
তুমি কি খালা?
ভাতেই খালো বাৰু অলপ, অ তিনটামান বজাত খালো মই।
কি খালা? ভাত, দালি, চব্জি এনে শুকান ভাতে খালা?
হেহেহে হেহ, খালো তোমাৰ নিৰামিষ চব্জি।
অ।
আৰু তোমাৰ এইয়া শকাত মাছৰ চাটনি যে।
উম শুকান মাছৰ চাটনি, শুকান মাছটোও খাব পাৰি ন, নদীত মই নোৱাৰোঁ একদম নোৱাৰো। মই সহ্যই কৰিব নোৱাৰো, বজাৰত গ'লে শুকান মাছ থয় নহয়, মাথা চাথা ঘূৰাই যায় তাৰ ওচৰত গ'লে নাযাওঁৱেই মই সেওটো চাইডে
তোমালোকৰ চাগে সৰুৰ পৰা খোৱা নাই ন?
নাই নাই, সৰুৰ পৰা খোৱাই নাই সৰু পৰা আমাৰ
আমি মানে সৰুৰ পৰা খাই অভ্যাস।
উম হব আৰু ভাল খোৱাৰ ভাল।
উম, মই যদি জ্বৰ হয় জ্বৰ চৰ হ'ল যে, মই এইটো চা নি মানে অলপ জ্বলা দি মাই বনাই দিয়ে খাই দিওঁ, মুখত ৰচিটো মানে আগ লৰি আহে।
মাছে দিয়ে চব ঠিক হৈ যায় মানে ন?
হেহেহ মোটামুটি মানে তোমাৰ অলপ ভাল লাগি যায়।
আচ্ছা আচ্ছা আৰু কিবা কৰা নাই বিজনেচ - চিজনেচ, জব - চব? কাম - চাম কিবা পাৰ্ট টাইম।
বিজনেছ তেনে একো নাই। মই মানে টিউচন কৰাও আৰু তোমাৰ প্ৰাইভেট স্কুল এটাক টিছিং কৰি আছোঁ।
আচ্ছা আচ্ছা। ঠিকে। মইতো বৰ্তমান এতিয়া একোৱে কৰা নাই। বি এ ত' কৰি আধা কৰি বহি আছো।
এ, কমপ্লিট নকৰিলা ন?
কমপ্লিট নাই কৰা, কৰিব লাগিব। এক মানে এক বছৰ গেপ হৈ গ'ল মোৰ, ক'ৰবাত গুচি গৈছিলোঁ।
আচ্ছা।
তাতে নে অলপ ৰখি গলো। এতিয়াতো বৰ্তমান একোৱেই কৰা নাই, কাম অলপ পাৰ্ট টাইম কিবা। পালে কৰোঁ আৰু তেনেকুৱাই। আহ মই বাকীতো এনেই একো নকৰো। বিয়া চিয়া কাম হ'লে কৰো, নহলে ডেক'ৰেশচন হ'লে কৰো। এনেকুৱা আৰু ডেক'ৰেশ্যন কামটোত অলপ হাজিৰা বেছি, পইচা বেছি আৰু। ওলাই যায়।
মানে? উম।
চন্দক লগাব লাগা হয়।
অ অ। চিজেঞ্চ চিজেনিবোল হৈ যায় বস্তুটো ন। বিয়া চিজনতহে। অ। বাৰ্ত ডে বেছি ধনী মানুহৰ বাৰ্ত ডে হয়। তেতিয়াহ'লে পোৱা যায় ধৰা।
তেতিয়া বঢ়িয়া লাগে। তেতিয়া মানে ভাল থাকে আৰু তেতিয়া পইচাও বেছি।
হয়। তোমাৰ গ্ৰেজুৱেচনটো কমপ্লিট কৰিব লাগিছিলে একচোৱেলি।
কৰিব লাগিছিলে। এতিয়া কলেজত
এক বছৰ হোৱা নাই। বাট, হৈয়ে গ'ল আৰু এক বছৰ। এইটো দুমাহমান গালে। মানে মই স্পৰ্তচেমিষ্টাৰলৈকে কৰিলো, তাৰপিছত নকৰিলোঁ।
ফিভ, ছিক্স আৰু দুটা চেমিষ্টাৰ আছিল মাত্ৰ।
এহে আৰু এতিয়াতো আমাৰ কেইটা হৈ গল? আঠটা চেমিষ্টাৰ হৈ গল, চাৰি বছৰ।
অ। আঠটাত নেকি তোমাৰ?
অ।
লৰাটো দুই বছৰ মানে। চাৰিটা লাগিব। ফৰ্থ চেমিষ্টাৰ ক্লিয়াৰ হৈছিলে?
ফৰ্থ চেমিষ্টাৰ ক্লিয়াৰ হৈছিলে অ, তাৰপিছতে এটাত বেগ লাগিছে ফৰ্থ চেমিটাৰ।
এটা বেগ একো নহয়, তুমি ক্লিয়াৰ কৰি দিব পাৰিবা।
এটা বেগ পাৰি ন?
তুমি ক্লিয়াৰ কৰি দিব পাৰিবা, এটা বেগ পৰীক্ষা দি? তুমি এটা কাম কৰা, এইটো বছৰটো গলে। এতিয়াতো এডমিশন নহয় ছাগে ন?
এতিয়া নহয় মাজতে আছিলে। নহল এতিয়া এতিয়াতো নহ'ব। প্ৰায় নেক্স বছৰি কৰিব লাগিব।
তোমাৰ এইটো অহা বছৰ তুমি এইটো কমপ্লিট কৰি দিয়া, লাহেকে।
মানে সেইটো ভাবিছো এতিয়া নহলে জৰ্ব চব ট্ৰাই কৰিম কিবা। এনে জৰ্ব-চব কিবা ওলাইছে নেকি গমেন্ট টুৱেল পাছ।
এতিয়াও ওলোৱা নাই এই বাজেট অধিৱেশনৰ পিছতো ওলাব লাগে। ছয় জুলাইৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল নহয় বাজেট।
আচ্ছা আচ্ছা তাৰ পিছত ওলাব ন ভেকেঞ্চি?
তাৰপিছত ওলাব তাৰে ভেকেঞ্চি।
মানে কিবা এটা ভেকেঞ্চি পাই গ'লে আৰু তেতিয়া মানে সেইটো। পিছ পিনে পঢ়াটো মাথা না মাৰিলেও হৈ যাব। মোৰ নিচিনা মিডিল ক্লাছ লৰা ন‌ প উম সেইটোৱে টুৱেলভ পাছৰো এতিয়া যেনেকে ৰেলৱেৰ ওলাই নহয়। তাৰপিছত নহলে হাইট টো মোৰ ঠিকে আছে। পুলিচ চুলিচ চাৰ্মিচমি ট্ৰাই কৰিব পাৰিম।
এছ এছ চি মাৰিব পাৰিবা।
ভাবিছো এছ এছ চি
অসম পুলিচ ওলাব বুজিছা।
উম এছ এছ চি এবাৰ মাৰিছিলো বাট যেতিয়া। তোমাৰ একজাম আছিলে যোন দিনা গুৱাহাটী ন সেইদিনা মোৰ ছেক ছেকেণ্ড ইয়েৰৰ মই ফাইনেল দি আছিলোঁ তে মই যাব নোৱাৰিলোঁ। একজাম দিবলে তেনেকে হৈ যায়-
এ দুটা মানে একেলগে পৰি গল ন?
অহ একজামতটো মানে আগে পিছে পৰি গ'ল তে মই যদি আজি একজাম দিবও গ'লো হয় আকৌ মই। ইপিনে আহি সিপিনে প্ৰব্লেম আহি গ'লে হয়। ‌লেকিন ছেকেণ্ড ইয়েৰটো দৰকাৰ আছিলে ন সেইটো সেইটো কাৰণে আৰু। সেইটো মিচ কৰি দিলো।
তোৰ বাৰু ডিফেন্সত ইণ্টাৰেষ্ট আছে মানে?
আছে মানে আছে অলপ। অলপ-চলপ আছে আৰু তেনেকুৱাও নহয় নাই বুলি। চান্স পালেতো যামেই চান্স পালেতো যামেই।
উম এইটো পালে মানে যাবা এই তুমি ট্ৰাই। কৰা তুমি ট্ৰাই কৰা হৈ যাব কাৰণ শুনা
উম।
এতিয়াতো জানাই কম্পিটিশন কিমান।
উম।
কষ্ট কৰিব লাগিব আৰু এতিয়া যদি তুমি কষ্ট কৰাৰ পিছত তোমাৰ আৰু অসুবিধা নহয় না। পিছৰ লাইফটো আৰাম হ'ব
সেইটোৱে সম এনে আই টি আই টো কৰা ভাল হব নেকি
আই টি আইটোতো কৰা ভালেই হ'ব কিন্তু এতিয়া তোমাৰ দেৰি নহয় জানো
এইটোতো দেৰি হৈ যাব ন।
দুই বছৰ সেইখিনি গ'ল সেইখিনি তুমি এইটো বছৰ আকৌ ড্ৰপ নহয় নহয় আই টি আই কেইবছৰ
দুই বছৰ নেকি।
তোমাৰ এইটো হেৰি আছিলে নেকি চাইেস আছিলে নে আৰ্টচ আছিলে।
মো মো আৰ্টছ আৰ্টছ
হয়‌ তই আৰু জয়দ্বীপ। পাৰা কৰিব তুমি তোমাতো ওচৰতে আছে আই টি আই।
অ মোৰতো এই ওচৰতে আছে আৰু গভাৰমেণ্ট হয় এইটো।
অ তুমি যদি পাৰা দুই বছৰ তাত দিলে কিবা নহয় কিবাটো প্লেচমেণ্ট হৈয়ে যাব।
হৈ যাব ন টেনৰহে লাগে।
অৱ টেন প্লাছ লাগে, টেন পাছ।
টেন পাছ লাগে সেইটোৱে। টেনৰ হ'লে মই পাই যাম কিয় টেনত মোৰ পাৰ্চেণ্টেজ ভাল আছিলে, ছেকেণ্ড ইয়াৰতে অলপ প্ৰব্লেম হৈ গ'ল কি?
অ তেনতি এ কৰা।
অ তেনৰটিয়ে কৰিব লাগিব।
আৰু যদি ক্লাছ টু দি হৈ যায় তেতিয়াহ'লে আৰু বেছি ভাল হ'ব। চাৰ্টিফিকেটৰ ভেলুটো আৰু অলপ বেছি হ'ব।
উম বাহিৰত আছে জানো, যেনো ঠিক এ কি কয় আই টি আৰ ভেলু বাহিৰত আছে বাহিৰত অসমৰ বাহিৰত?
বাহিৰত তোমাৰ প্ৰাইভেট চেক্টৰ বিলাকত বহুত আছে।
বহুত আছে ন।
তাত জব পাবাই মানে প্ৰাইভেট চেক্টৰত।
আই টি আই থাকিলে পাই যায় আৰামচে।
উম আই টি আই থাকিলে পায় এই। মই বাহিৰত আছিলো যেতিয়া তাতে মেক্সিমাম মানে ল'ৰা ছোৱালী বিলাক সিহতে মানে ডিপ্ল'মা কিবা নহয় কিবা কৰিবই। আৰু কোম্পানী বিলাকত চাকৰি পাই যায় ডাঙৰ ডাঙৰ চিটি থাকে না। মই তোমাৰ পুনে আছিলো। হয়, মানে স্ত্ৰিপ স্কিলৰ ওপৰত যে ডিপ্ল'মা থাকিলে বৰ্তমান কিবা নহয় কিবা মানে তুমি পাই যাবা আৰু চাকৰি এটা।
আচ্ছা, এইটোয়ে কিবা এটা মানে এক্সট্ৰা স্কিল এটা লাগে কিবা এটা এৱ
মইহে মানে নৰ্মেল গ্ৰেজুৱেচন কৰিলোঁ নাই কৰা। মই গ্ৰেজুুৱেচন কৰিছোঁ।
কি চাব্জেকট কি আছিলে আপোনাৰ?
মোৰ পলিটিকেল চাইেস আছিলে অনাৰ্চ।
আচ্ছা আচ্ছা মেজৰ।
হয়।
মূৰটো বাৰু ইংলিছ মেজৰ হৈ আছে।
উম।
ইংলিছ মেজৰ ন!
হা হা কি ক'লে?
তুমি ইংলিছত মেজৰ লৈছিলা?
অৱ ইংলিছত মেজৰ লৈছিলো।
এ বঢ়িয়া ইংলিছ মিডিয়াম পঢ়া নেকি? অ তেতিয়াহ'লে ভালেই তোমাৰ ইজি ইংলিছ।
ইংলিছতটো হৈ যায় মোৰ খালি এই জিঅগ্ৰাফিতে অলপ মাথাটোৰ বেয়া হয়।
মেজৰ চাব্জেকট টোহে মেইন?
মেই মেইন তেতিয়াও জিওগ্ৰাফীত প্ৰজেক্ট কেইটা থাকে নহয় সেইবিলাকৰ কাৰণে আহে।
জিঅগ্ৰাফিটো আৰু এই নেক্সত। আৰু চাৰিটা চেমিষ্টাৰত কি থাকিব নেকি পঢ়িলে।
অ মোৰ তিনিটা আছিলে ন মোৰ মোৰ মানে আগতে চাবজেক্ট তিনিটা আছিলে যে তাৰপিছত দুটা কৰিলে তেনেকে মোৰ ইংলিছ মেজৰ। জি'গ্ৰাফী আৰু এডুকেশ্যন আছিলে তোমাৰ এডুকেশ্যন আঁতৰাই দিলে ছেকেণ্ড চেমিষ্টাৰত।
আচ্ছা।
থাৰ্ড চেমিষ্টাৰৰ পৰা জি'গ্ৰাফি আৰু ইংলিছ মেজৰ থাকি গল।
অ।
সেইটোয়ে হ'ব। এতিয়া চাও যদি পাৰো এতিয়া কলেজত মাজতে গৈছিলো হেহতে কলে। ফাইন চাইনো লাগিব ইমান দিন গেপ কৰিছা। ভাবি চোৱা আকৌ এডমিশন ফ্রী এডমিশন কৰোৱাটো বেছি ভাল হ'ব নেকি?
তুমি আই টি আই যদি নকৰা গ্ৰেজুৱে্যন কৰিবা গ্ৰজুৱেচন যদি নকৰা আই টি আই কৰিবা। মুঠতে এটা কৰিবা আৰু।
কিবা এটা দুটাৰ পৰা কৰিব লাগিব।
উম।
এই ভাবি আছো। কি কৰো ডিচিশনটো লব নাই এই বছৰটোতে ল'ম আৰু দিছিচিজন কিবা এটা। উম।
ভালে তোমাৰ? এইটো আৰু তোমাৰ এডমিশ্যনটো নহব আঁই টি আই এডমিশনটো কোনটো মাহত আহে?
এইটো মাজতে গ'লেই লাষ্ট আছিলে আপোনাৰ অ।
ত' এইটো বছৰত তেতিয়া হলে যাব লাগিব ন?
উ যাব লাগিব নেক্সট বছৰ। এনে বাকী ঘৰত থাকি কি কি কৰে আপুনি? এতিয়াতো গৰম বন্ধ?
এতিয়া গৰম বন্ধ হয়।
উম ফুৰিবতো জা গৈছে চাগে কৰ'বাত?
ফুৰিব যোৱা নাই অ? মানে আমাৰ আৰু পইচা পাতি জানাই টানা টানি থাকে। সেইটো হয় কিন্তু পকেটত যদি নাথাকে তুমি কেনেকে যাবা?
হা হা?
আৰ্থিক সংকট আৰ্থিক সংকট।
চবৰে চবৰে থাকে। তাতে আৰু টাইম ওলাবই লাগে মাজত।
মানে অলপ যদি কিবা এটা ইনকাম হ'লে হয় অলপ বেছিকৈ আৰু। খাচি কিনে অলপ যাব পৰা গ'লে হয় স চব যিমান। পাও সেইনে আহিলে সেইখিননে যায়ে আৰু সেইখিনৰ পৰা এইপিনে টানা টানিলে আৰু।
উম ত তেনেকেই চলিব লাগিব আৰু উপায় নাই। তাতে আৰু কেতিয়াবা কেতিয়াবা। টাইম ওলাব লাগে আৰু এইটো নহয় কেতিয়াবা অলপ ছেভিংছ কৰি ওলাই যাব লাগে।
নিজৰ কিবা এটা কৰিব লাগিব এইটোদি কাম নহব
বিজনেচ চিজনেচ কৰিব পাৰে আপুনি তো আপোনাৰ ঘৰ গাঁৱত নে চিটি টাউনত
মোৰ ঘৰ গাঁৱতে
উম গাঁৱতে
সেই কাৰণে মানে অলপ দূৰত পাঁচ কিলোমিটাৰ
খেতি আছে
খেতি নাই
এ ঘৰত এনেই মানে কৰিছে চৰিচ নাই মানে কিবা কৰিবলে খেতি হওক
তেনেকৈ খেতি নাইে এনে মানে বেলেগৰ মাটি অলপ কৰু মানে ঘৰত ভাত খোৱাটো চলি যায় আৰু তাত। ইমানেই আৰু আৰু সেইটো মানে যিটো মাটি কৰা হয় সেইটো চব জেগাত কিবা বেলেগ কিবা নহয় ধানেই হয়।
আচ্ছা এই মানে ঘৰৰ চাউলৰ খৰচাটো বাচি যায় আৰু।
অ চাউলটো বাছে বাৰু আমাৰ
অ খৰচাটো বাছি যায় বাকী আৰু কি কি উম ৰাতি কি কি খোৱা প্লেন আছে মাছ মাংস
এ মাংস নহয় বাৰু মাছেই ঠিক আছে বেছি গৰম এ অ মা বেছি গৰমত মাংস খালে অসুবিধা হ'ব
মাছেৰ ঝোল খাব পাৰেটো
মাছেৰ ঝোল এইটো আমাৰ ফেভৰেট হয় অ
টঙন
টেঙা টেঙাটো